অহ কি কৰি আছ সেয়া বনাইছো অ মই এয়া ভাইটি দাৰ দোকানলে আহিলো
কেলে
আহ হা
কেলে
এনেই কোনো নাই সেই এইটো যে চি আৰ পি এফটোৰ ঘৰ হেয়লৈ যায় এইটো ষ্টেচনলৈ তাত থ'বগৈ লাগে ৰাতিপোৱা তাহতৰ পৰা সিহঁতে গল কোনো নাই আৰু মই আছো অকলে মোক লগ ধৈছিলে মোক মই বোলো নাযাওঁ বুলি ক'লো
কোনো নাই আৰু সেইকাৰণে ইহঁতেৰ দোকানলৈকে আহিলো সেইকাৰণে বহিম আৰু এতি তাৰ পা যাম আও
দাদাও গ'ল তাৰপৰা ভকতো গ'ল বাবুও গ'ল গৈছে দছটামান মই বোলো নযাওঁ যা বুলি কলো অহ মই নাজাওঁ যা তাৰ পৰা ভাত পানী কিহে খোৱা হল খালো কিহে
আছিলে কলদিলৰ ভাঁজি
আচ্ছা আজি খেতি পথাৰটো কেনেকুৱা চলিছে
যোৱাই নাই ৰদত
এনেই পথাৰত পানী চানী আছে নে পথাৰত পানী চানী আছে নে
নাই শুকালে আৰু
অ বহু কষ্ট হ'ব এতিয়া মানুহবোৰৰ উপায় নাই অ যোৱা বছৰ নিচিনাই হ'ব অ খেতিয়কৰ অৱস্থা বেয়া হৈ যাব আৰু খেতিয়ক
হে সেইটোৱে
ভাল নহয় এতিয়া কি কৰিবি উপায় নাই আও
উম
উম তই যে পনীৰ যে বনাইছ তই এটা বিজনেচ কৰিব পাও আক অ
কৰিব লাগিব উম
কথাটো ভাবিছানে নাই?
ভাবিছো কৰিব লাগিব।
এখন মানে এটা দোকান খুলি ল'ব লাগিব। দোকান খুলি তাত পোষ্টাৰ বনাব লাগিব- বিশখন মান পোষ্টাৰ বনাব লাগিব।
উমঁ।
পোষ্টাৰ বনাই তই চেণ্টাৰ চেণ্টাৰ মাৰিব লাগিব।
উমঁ।
তাৰপিছত ফোন নাম্বাৰ চুন নাম্বাৰ লিখি এনেকে মানে- ধৰি লওক মানে তোৰ এটা মানে- হ'লচেল ৰেট দিব লাগিব।
উমঁ।
কাৰণ পনীৰটোতো কেনেকে বনাই যান। মই টো ভাল নাপাওঁ খাই ইমানটা মই নাজানো।
তুমি জানি কি কৰিবা।
তই মানে অঁ তই যদি- মানে এইটো ঘৰত যে বনাই খাই আছ, তই যদি এতিয়া যদি এক্সট্ৰাকে বনাই পেলাই বেছ তোৰ নিজও কাম হ'ব ন। ন।
হয়।
নিজৰ কাম হব তো নিজৰ ইনকাম উলিয়াই থাকিব।
অঁ হ'ব গম পাইছো লাগিবও নহয় খৰচ।
পইচাটো হৈ যাব পইচাটো মিলাই মিলি। মানে কমকে ষ্টাৰ্ট কৰিব লাগিব গম পাইছা নাই কিবা এটা- বিজনেছ কৰিবলৈ এটা এটা কমকে মানে প্ৰথম সৰুৰ পৰা আৰম্ভ কৰিব লাগিব তেতিয়াহে ডাঙৰ হ'বগৈ।
হয় হয় জানো।
গম পালি।
উমঁ।
ত' মানে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব তেতি- উমঁ এ পইচা পাতিনো কি আও আজি আছে কাইলে নাই। পইচা তই এইটো পইচা এটা ধাৰ ধুৰ কৰি হ'লেও তই পইচাটো লৈ এইটো বিজনেজ যেতিয়া তই মানে- খুলি দিবি ত মানে লাভ হ'ব ন।
অঁ।
অঁ।
তুমি নোখোলা নেকি মুগী মুগী ফ্ৰাম ব্ৰইলা ফ্ৰাম নোখোলা
মই খুলিব লাগিব, নেক্সট যেতিয়া পানীটো শুকাব পুখুৰীত তেতিয়া পুখুৰীটো খানি মই একদম মাটিত- দি পেলাই এখন ব্ৰইলাৰ ফাৰ্ম খুলিব লাগিব।
কাৰণ এইবাৰ যেতিয়া যেতিয়া মানে এ খোলা কাল মানে মোৰ দেৰি হ'ল ভবা কথাটো।
মানে ততিয়া পানী হৈ গ'লে বৰষুণ দিলে নাই খুব। পানী হৈ গ'ল ন এতিয়া মানে খানিব নোৱাৰে আৰু জেচেপি মানে তোৰ অকল- হেৰিয় কাৰণে নাহে টো।
গম পালি নাই? অকল মানে আমাৰ হেৰিটো খান্দিবলৈতো নাহে না। ত মানে অকমান টাই টাইম লাগিব আৰু সেৰি লাগিব আৰু। মানুহ বেলেগে মানুহে কন্টেক্ট ল'ব লাগিব তেতিয়াহে আহিব।
উম। খৰালি কালত আহিব ন তেতিয়া মাতি দিব পতককে।
হা?
খৰালি কালত আহিবই ন ন তেতিয়া মাতি দিবা দেখিলে আও। পালে মানে
অ
কষ্ট আছে এইবোৰ পঢ়িবলো
কষ্টতটো আছে কষ্টনো কি কোনটো কামতো কষ্ট নাই চব কামতে আছে কষ্ট। ট এতিয়া মানে তই এইটো মাথা মাৰ যে তই এখন মানে পনীৰটো কেনেকৈ বনাই তাত জানৈ। কেনেকৈ বনাই তই এইটো জান নাই?
জানো কেনেকে বনাই কি আৰু গাখীৰৰ পৰা বনাই। গাখীৰ পা বনাই মানে গাখীৰটো বেছিকে লাগিব অলপ।
এতিয়া গাখীৰটো মানে ধৰি লও কেই লিটাৰ গাখীৰত মানে কিমানটা মানে কেইলিটাৰ গাখীৰৰ পৰা কিমান বনাব পাৰি
কিমান মানে মই আজি এপোৱা বনাইছিলো এপোৱাত জানো কিমান মান হয় চাৰিটা দস্তা মানুহে খাবলৈ আটে মানে আও
অ অ
মানে গাখীৰটো তোমাৰ উতলাই উতলাই মানে হেৰি কৰিব লাগিব যে কমি যায় ন।
অহ অহ আচ্ছা আৰু
কাক খাই লাগিব লগত মানে কি আৰু ভিনেগাৰ নহলে নেমু ৰস এনেকে দিব লাগিব। উতলাই অহাৰ পিছত
কিন্তু ভিনেগাৰটো মই চিনি নাপাওঁ বাৰু মই তাৰমানে দেখা নাই পনীৰ বনোৱা ন আমাৰ এনেই নৰ্মলকে
আছে হয়।
অ এনেই মানে নৰ্মেলকৈ আমি মানে পনীৰটো কিনি আনো ন।
অ
নৰ্মেলকে পনীটো মানে কিনি পেলাই লৈ আহো কিনি পেলাই আ মানে গম নাপাওঁ আ মই ইমান খায়ো ভাল নাপাওঁ না।
অ
মই ভাল পাওঁ খাই।
হা
ভাল পাওঁ খাই বুলো।
আহ
ত মাহতৰ ভাল আও?
ভাল ভাল
উম আমাৰো ঠিকে আছে।
অ
তাকে এতিয়া প গৰম যি দিছে আৰু
উম
উম ভাল তাকে আমাৰ এতিয়া গৈ এতিয়া হাই প্ৰেচাৰ থকা মানুহতো মানে ই ইমান ৰ'দ দিছে। ইমান ৰ'দত মানে পথাৰলৈ যাবলৈ পঠিয়াবলে ভয় লাগে আ।
নপঠিয়াবা
অ আমাৰ বৌ নাযায় বাৰু মানে মাজে মাজে যায় স এতিয়া নোৱাৰা হ'ল ন বয়সো হ'ল আৰু পঠিয়াবলৈ য বেয়া লাগে। সেইকাৰণে ভয় লাগে মানে।
মইটো মানে খেতিয়কৰ পুত্ৰ হৈ যে মই পথাৰ নাযাওঁটো বেয়া কথা বাৰু। হ'লেও মানে মোৰ মানে কি হয় এতিয়া মানে খেতিতটো কৰিবলে মন নাই মানে মোৰ।
সেই কৰিবই লাগিব মন নাথাকিলেও চব কামেই কৰিব লাগে মানে।
কাৰণ মই মই মানে তোৰ খেতিয়কৰ খেতিতটো মানে মানে ভাল নাপাওঁ খেতি এনে কৰি। দিব লাগে মানুহে।
খেতিটো চবেই কৰিব লাগে কি ভাল নাপাও। গোটে আঁতৰত থকা মানুহে আহি আহি কৰে। আমাৰ আমাৰ গাঁৱত থাকিবলৈ কৰিবলৈ মন নকৰে। উম
মন নকৰিলে কেনেকে হব খাবতো লাগিব ভাত।
নাই লাগিলে কাম কৰিম। বিজনেচ কৰি খাম কিন্তু মই খেতিতটো নকৰো মানে কাৰণ খেতিতটো কৰিব পাৰাঁতে মানুহ লগা। ৰোৱনী লগাম কিন্তু ম মই নকৰোঁ মানে
উম
গম পালি
তাকেহে
উম বাকী তই এইটো সোনকালে মাথা মাৰ বিজনেচটো গম পাইছ। সেইটো মানে বহুত লাভ হয়।
পাতিব লাগিব ঘৰত।
উ ঘৰত পাতি এইটো বিজনেচটোতো আৰু মানে প্ৰথম সৰুকে আৰু। সৰু পৰা আৰম্ভ কৰি মানে তই যেতিয়া পইচা চইচা কৰি বনাই দিলে। বি ন তেতিয়া তোৰ মানে কণ্টেক্ট কৰিব মানুহবোৰে যদি। দোকানত যদি ধৰি ল ধৰি লও উদাহৰণ দিছো যদি মানে তোৰ দোকানত যদি। তোৰ মানে এ কেজি চিষ্টেম বিছে ন বেচে নহ এইটো
অ
যদি কেজি তিনিশ টকা হয় তই লগাই দিবি ডেৰশ টকা তই ডেৰশ টকা কমাই দিবি কাৰণ তোৰ ইমানতটো ইমানটা তে পপিত নালাগে ন।
অ
তিনি চাৰি টকা প্ৰফিট পালটো হৈ যায়।
তাকেহে লাইনটো এ গুছি গ'ল তাত আছে নাই
আমাৰ এইয়াতো গ'ল লাইন এতিয়া গৰমৰ চিজনৰত লাইনতটো দিব লাগে লাইন টো গুচি যায় মানে যেতিয়া বৰষুণ দিব যেতিয়া ঠাণ্ডা দিনত পুৰা কাৰেণ্টটো পুৰা দি থ'ব। ঠাণ্ডাদিনত কাৰেণ্টৰ দৰকাৰেই নাই ফেনৰ দৰকাৰেই নাই এতিয়া গৰম দিনত লাইনটো পোৰা কাটে।
তাকে
উম সিহঁতৰ দুখ দিও লাভ নাই বাৰু মানুহখিনি ঘৰলৈ কৰিছিলো ফোন তাতে মিটি কৰিব।
অ অ
অ তাকে তৌ অহাতে ভালে আছ। আছিলে তই আহিব নোৱাৰ দিয় আৰু
তোগ
উম তই আহিব নোৱাৰ এতিয়া হা
অ ম উ মল ম ক